হেল্ল' শুনিছ নে অ শুনিছো শুনিছো
অ অ মইও শুনি আছো ভাল ভাল তোৰ ভাব কেনেকুৱা খবৰ
ভাল ভাল বাকী কি কৰিছে এতিয়া
মই এতিয়া তোমাৰ এই জিমৰ পৰা আহি পেলাই এই কিবা এটা খাইছো মানে যিমৰ পৰা আহি সদায় মানে খাওঁ এই পিঠাগুডৰি অকমান
আহ আহাৰ গ্ৰহণ কৰিছো
অ আজিও তাকে পিঠাগুডৰি কেইটামানকে গাখীৰ সতে খাইছো বাকী তই কি কৰি আছ
জে
অ কে কেতিয়া আহিলি বাৰু ঘৰলে কিমান সময়ত পালিহি
দেৰটামান বাজিল মোক
অ মই মানে তোৰ মাততো শুণাজনো পাইছিলো মাজতে মই সেফালে গৈছিলো তোৰ গৰু গাই কাৰণে পথাৰলৈ গৈছিলো
আহিলো সেই এই পৰীক্ষা আছিল যে পৰীক্ষাৰ পৰা বাছত উঠিলো ইউনিফৰ্মতে
আহ
বাঘ চাৰে এঘাৰ মানত উঠিছো এটা নে এটা দহ মানৰ পাইছো এ
অ অ অ ঠিকে আছে
সকী খোৱাব কৈলা
খোৱা বোৱা মানে ভাত আমাৰ হ'বহে বনাইছেহে দেতা এতিয়া ইনচুলিন ল'ব ইনচুলিন লোৱাৰ পিছত খাম আৰু চবে আমাৰ মানে খোৱালে কি হয় ন টা সদায় বাজি যায় নটা বজাৰ পাছতহে খাম
আমাৰকে নটা চণ্টাত খোৱা হয় আমাক
অ সেই সিমানটো সময়তে খাব লাগে বেছি দেৰিও নহয় বেছি সোনকালো নহয় আকৌ সিমান সময়লে খাই পেলাই
সেইটো মানে এই অ অসুখীয়া মানুহৰ কাৰণে মানে ন এটা চাই ন তাতো একদম ভাল টাইম আৰু খোৱা,
অ হয় সেইটোয়ে সেইটোয়ে
ডক্তৰেও সেইটোৱে কয় খোৱা টাইমতটো সেইটোৱে হ'ব লাগে বুলি,
অ এই অসুখীয়া বুলি নহয় মানে কি তোমাৰ স্বাস্থ্যটো লাগিলে ভালে থাকক। অসুখ বিসুখ নাথাকে, তেতিয়াও মানে স্বাস্থ্যটো ভাল হৈ থাকিবৰ কাৰণেও সমান সময়তে খাব লাগে গম পাইছানে?
হ হ
আৰু তোমাৰ সদায় একেটা টাইমতে খোৱাটো ভাল।
অ সেইটো এই মানে তেতিয়াই হজম হোৱা এ অল সহজ হয় মানে মানুহ
অ আৰু মানে শৰীৰটো মানে ৰেডি হৈ থাকে সদায় যেতিয়া তুমি একেটা টাইমতে খোৱা। তোমাৰ শৰীৰটো অভ্যাস হৈ যায় ন উম আৰু খাই উঠি তোমাৰ শুই দিব নালাগে আও,
অ অ সেইটো খোজ চোজ কাঢ়ি থাকিলে ভাল হব।
অ ভাল
বাকী বতৰ কেনেকুৱা?
এই বতৰ মেঘে গাজি আছে বৰষুণ দিব যেনহে পাইছো।
তাকে আম একেহে হৈছে কি হৈছে বতৰটোত
আজি আমাৰ কেনেকুৱা আকৌ ইয়াত তোমাৰ ৰা ৰাতিপুৱা সময়ত একেবাৰে ৰাতিপুৱা বৰষুণ নহয় তাৰপিছতে বৰষুণ আৰম্ভ হ'ল।
অ' এই আমাৰ আজি সেই সেইফালে বৰষুণটো দিছে। কিন্তু এইটো চাইডৰ মই ঘৰ আহি পোৱা পিছত যেনেকুৱা
অ'।
তেনেকুৱা মানে দেখা নাই আৰু লখিমপুৰতো।
অ' সেইটোয়ে কথাটো আমাৰ ইয়াত কেনেকুৱা আকৌ তোমাৰ এই চাৰে বাৰটামানলৈকে বৰষুণ দিয়াৰ পিছত যিটো ৰ'দ আৰম্ভ, হ'ল নহয়।
অ' মই তাকে ইয়াত আহি বতৰটো কি পগলা নিচিনা কৰিছে নাজানো ন বৰষুণ দিলে তাৰপিছত আকৌ ৰ'দ দিলে আকৌ বৰষুণ দিছে, নহয় আকৌ একদম অলপ আধা ঘন্টামান তামাম ৰ'দ দি আকৌ বৰষুণ দিলে। সেনেকুৱা কৰি আছে অ'। টাউনত আকৌ এনেকুৱা নহয় ন বৰষুণ দিলে বৰষুণ দিব গোটেই দিনটো ৰদ দিলে গোটেই দিনটো। টো ৰ'দে দিব।
উম উম সেইটো হয়। তাৰপিছত এতিয়া আকৌ মেঘে গাজিছে এতিয়া তোমাৰ বৰষুণ বৰষুন আহিব যেনহে পাইছো মই।
ৰাতিলৈ আহিবগে, অ' মই মোৰ এই টাউনৰ বৰষুণটো দিলে অশান্তিহে লাগে এই খেল চেল চব নাইকিয়া হৈ যায়।
হয়, মই আকৌ হেৰি কৰিছো আজি আজিৰে পৰা ৰাতিপুৱা ৰাতিপুৱা দৌৰিবলৈ লৈছো এই ফিল্ডলৈ গৈ। মই যে কৈছিলো যাম বুলি।
অ'অ'ঠিকে আছে।
তাৰ পিছত আজি মই চাৰিটা বজাতে গ'লো গৈ পেলাই, আজি পাচপাক দৌৰিলো।
গা ভাল হৈছে নে নাই? অ' তেতিয়া দৌৰি থকা। হ'লেও এই গাটো বেছি বেয়া হৈ থাকিলে দৌৰিবলৈ নাযাবা এই আকৌ বেছিহে হ'ব।
এনে গা বেছি বেয়া নহয় এই কাহটোহে আছে।
অ' অ' কাহটো, সেই কাহটো হলে বৰ বেয়াকে হয়ও।
নকবি আৰু।
তাকেহে।
ঔষধ পাতি খাই আছো বাৰু ভাল হ'ব। ইমান এই কিন্তু এই মোৰ কথাটো বাৰু বেলেগ মোৰ ইমান জ্বৰ নহলে কিন্তু এইকেইটা দিনত যাৰ জ্বৰ হৈছে নহয়। একেবাৰে বেজি চেজি লৈ অ' চেলাইন তেলাইন লৈ থাকিব লগীয়া হৈছে। নহলে ভাল নহয় সোনকালে।
তে যেনেকুৱা হৈছিল যাৰ হৈছে যে একদম পুৰা লেবেজান কৰি দিছিলে গা চা। এইবিলাক যে হেৰি দিছিল এই ভেকচিন দিছিলে।
অ' তেনেকুৱা অৱস্থা কৰি দিছে এতিয়া মানুহবোৰক।
কিন্তু সেইটো এটা সময় হ'ল দেই।
আৰু আচল কথাটো বতৰটোৰ কাৰণে হৈছে তোমাৰ এতিয়া দিনটোতে যেতিয়া তিনি চাৰিবাৰ বতৰতো পৰিব। ন হয় মানুহৰ শৰীৰটোৱে সেই বস্তুটো একচেপ্ট কৰিব নোৱাৰে মানে।
অ'নোৱাৰে নোৱাৰেতো।
সেইকাৰণে জ্বৰ চ্বৰ পানী লগা এইবোৰ আৰম্ভ হৈছে।
সেইটোৱে, এতিয়া দেখিছানে নাই সেই আৰু কভিডৰ সময়ত বাৰু কম হেৰি নে বাৰু সেয়া। অ' এয়া কি ৰূপ লৈছিলে।
দু বছৰ দিন ঘৰৰ ভিতৰতে সোমাই থকা কম কথা নহয় নহয়।
হয়তো আৰু এইবিলাকে ভেকচিন লৈ মানুহ আৰু বেমাৰীহে কৰিছিলে বেছি
অ ভেকচিন লোৱাৰ পাছৰ পৰাইতো এতিয়া মানুহবোৰ বেমাৰী
সেইটোৱে প্ৰথমটো যে দিছিলে কিবা ক কভিড চিল্ড নে কিবা
অ ক ভেকচিন
শিকে আছিল তাৰ পিছত যোনটো আৰম্ভ কৰিছে সেইকেইটাপৰ সেয়হে মানুহক বেমাৰ এৰি বেছিহে কৰিলে
সঁচাকে আৰু তু বা সেই সময়ত মানে কি ভেকচিনটো বাধ্যয়তামূলক কৰি দিছিলে যে
অ অ সেইটো হয় বাৰু
গতিকে চব মানুহে ললেও
হয় হয় বহুত এতিয়া মানে সেইবিলাকৰ পৰা মানে এতিয়া মানুহৰ মৰাটো বেছি যিহে দেখিছো মানে এইবিলাক হাৰ্টৰ কিবা প্ৰব্লেম চব্লেম হয় সেইটো
অ হয় হয় মানে এতিয়া কি গম পাইছানে আগতে মানুহ বয়সস্থ মানুহবোৰ কিমান এশ বছৰ এশ বছৰ নহলেও অতি কমেও আশী বছৰ মানুহ জীয়াই আছিলে। কিন্তু এতিয়া গড়ে মানুহৰ জীৱিত- বয়স ষাঠি বছৰ হে হ'ল এইবোৰ মানে মই ক কথা নহয় এইবোৰ তোমাৰ এটা সমীক্ষাত কৈছে এটা ৰিচাৰ্চ কৰি পেলাইহে সখিনি কথা উলিয়াইছে।
অ অ
এতিয়া মানুহৰ জীৱন্ত কাল মানে ষাঠি বছৰহে অকল
অ হা বহুত এতিয়া সেইটোৱে
দনৰ বহুতৰ বুলি নহয় মানে এইটো গড় আৰু গড় হিচাপত এইটো তোমাৰ দিনক দিনা কমি কমি আহি আছে উম আৰু ইয়াত কাৰণ কি মানুহৰ সেই খাদ্য যিটো এতিয়া তোমাৰ এতিয়া চব বস্তুতে ভেজাল
সেইটোয়ে অ চব ঔষধ দিয়া মানুহে এই যে নিজে এলাহৰ জহত যে খেতি চেতি নকৰি বেলেগৰ ওপৰত ভৰসা কৰিবলৈ ললে এই কিছুমান এই মানে বেয়া এই খেতিয়কে মানে সুবিধা লৈছে যে বস্তুটো আমি বিক্ৰী কৰি কেনেকে পইচাটো বাওঁ সোনকালে পকাবলে মানে ঔষধ বিলাক হেৰি কৰি মেডি এ প্ৰয়োগ কৰি মানে পুৰা মানে এ মানুহক বেমাৰীও কৰিছে আৰু মানে সেইবিলাক খোৱাৰ পৰা মানুহৰ বেছি হেৰি গা চা বিলাক ভাল লাগি নথকা হৈছে
অ সেইটোয়ে আৰু মানে কি অকল পকাবলে বুলি নহয় নহয় বেছি দিন ভাল হৈ থাকিবৰ কাৰণেও ঔষধ দিয়ে
অ সেইটোৱে সেই এতিয়া বিলাহীটোতে দেখিছা নাই এ ৰঙা নহলেও ৰঙা কৰিবলে সেইটো ঔষধ মাৰি কিমান ৰঙা কৰি পেলাই বিলাহীটো
অ সেইটো আকৌ এতিয়া কি চাব মি এতিয়া বজাৰৰ পৰা যোনটো পাচলি কিনি আনাা সেইটো তোমাৰ পাচদিনাখনে কোলা পৰি যায় কাৰণ তোমাৰ বেপাৰীয়ে তাত ঔষধ মাৰি মাৰি সেইখিনি তেজ কৰি ৰাখে কিন্তু যেতিয়া তুমি ঘৰলৈ লৈ আহা আমিতো ঔষধ মাৰিবলৈ নাপাওঁ গতিকে আমাৰ ইয়াত আহি ডাইৰেক্ট একদম লগৰ লগত বেয়া হৈ যায়
ধৰ অ আমাৰ উ থৈ দিয়া যায় যে
অ সেইটোয়ে আকৌ এতিয়া মিঠাতেলৰ ক্ষেত্ৰতে চোৱা মিঠাতেল এতিয়া কিমান বিধ উলিয়াই আহিলে হয়নে এবিধ ভাল এবিধ বেয়া
অ এতিয়াতো ছয় সাতবিধ মিঠাতেলৰ হেৰি
অ এইবোৰ কাৰণবোৰ কি মানে কি তেওঁলোক তে মানে ভাগ কৰি দিছে কোনটো বেছি ভেজাল কোনটো ভেজাল নহয় আৰু মিঠাতেলটো এনেকুৱা এটা বস্তু যোনটো তোমাৰ নিমখ তেলৰ ভাতকেইটা খাবলৈ হলেও মিঠাতেল লাগিব।
অ অ সেইটো লাগিব। মানে এইটো আৰু হেই একেবাৰে দৰকাৰী বস্তু।
অত্যাৱশ্যকে সামগ্ৰী মানে এইটো লাগিবই মানুহক।
সেই দে।
আকৌ এতিয়া নিমখও ভাগ ভাগ ওলাইছে।
অ নিমখো এতিয়া তিনি চাৰিবিধ পাকেটত দেখা গৈছে।
অ সেইটোয়ে আৰু সেই তেনেকুৱা আৰু কথাবোৰ মানে তোমাৰ এতিয়া খাদ্য বস্তুৰ কাৰণে বিশেষকে মানুহবোৰ। অসুস্থ হৈ পৰিছে দিনক দিনে।
হয় হয়।
উ এতিয়া চুগাৰ প্ৰেছাৰ আজিকালি চব মানুহৰে থাকে।
হয় থাকেতো।
উম কাৰোবাৰ হাই থাকিব কাৰোবাৰ ল'ও। থাকিব এইবোৰ কাৰণে খাদ্য সামগ্ৰীহে।
অ এতিয়া দোকে এইবিলাক কল চলত কিমান মেডিচিন দিবলৈ লৈছে। সেই কিবা বৰসভাহ এটা পাতিলেও অকল আগদিনাহে আনে আজিকালি একে ৰাতিত। পকাই মানে এ খাব পৰা কৰি তোলে।
অ সেইটোয়ে মানে এ তেনেকুৱা কথাবোৰ এতিয়া তোমাৰ এতিয়া গাখীৰ তুমি ঠিকা লগালো। ঠিকাদাৰ সুধিব তোমাক গাখীৰ কেতিয়ালৈ লাগে আৰু তুমি যদি কোৱা। যে মোক কাইলে আগবেলালে লাগে তেতিয়া মানুহজনে মানে ঠিকাদাৰটোৱে মানে কাইলে আগ।
ন সে পানী চানি দি মেলি। এতিয়া সেই আকৌ কল বিলাকৰ একদম। এসপ্তাহ দিন লাগে পকীবলে ভালকে একদম সতেজটো কিন্তু এতিয়াতো একে ৰাতিতে। মেলি ঊষত মাৰি মেলি পকাই খাব পৰা কৰি তোলে।
অ খাব পৰা কৰি দিয়ে আগতে মানে কি প্ৰাকৃতিক প্ৰক্ৰিয়াই যেতিয়া পকাই সেই চিষ্টেম। আছিলে কেনেকে গাত খান্দি তাত বিলঙনী ধেকিয়া এইবোৰ। পাত এইবোৰ দি পেলাই মানে কলটো পুতি দিয়ে পুতি পেলাই তাৰ ওপৰত জুই জ্বলায়।
অহ অ।
আগতে সেই সেইবোৰ আছিললে প্ৰাকৃতিক প্ৰক্ৰিয়াই যেনেকৈ পকায় সেইবোৰৰ পৰা কোনো অপকাৰ নহয় দেই সেইবোৰ। কল খালে কিন্তু এতিয়া। এতিয়া বেপাৰীবোৰে তেনেকুৱা নহয় নহয় এতিয়া বেপাৰীবোৰে তোমাৰ আজি পূৰা সম্পূৰ্ণ কেঁচা কলটো। এক ৰাতি তোমাৰ ঔষধত ডুবাই থৈ দিব পাছদিনাখন ৰাতিপ পালে খাব পৰা হৈ যাব। পুৰা ধুনীয়া পকা আৰু মানুহে খালে সেইটো গমো নাপায় গম পাই। বোজিছা নাই যে এইটো মেডিচিন দি পকাইছে।
অ কিন্তু এই যে আজি আম বিলাক যে। মেডিচিন মাৰিলে পকায় সেইটোৰ আকৌ ধৰিব পাৰি। অকণমান মেডিচিন খাওঁতে মেডিচিন মেডিচিন গোন্ধোৱা এটা আহে। আহ আমটো খাওঁতে তেনেকুৱা গোন্ধ এটা ওলাই। কিন্তু এই বাকী বস্তু বিলাকৰ আকৌ মেডিচিন মাৰিলেও ধৰিব নি।
ঘৰতে আছে আম।
অ সেইয়ে এই লোকে নামটো চোনটো ভাল খাবলে কিন্তু। কিনাতটো সেইটো এনেকুৱা নহয়তো।
অ নহয় নহয় এ আজিকালি এনেই বেপাৰীবোৰে মানে কব যে এইটো তোমাৰ কাশ্মীৰৰ পৰা অনা আম। এইটো আমুকৰ পৰা ন আম বুলি কয় কিন্তু আচলতে তেওঁলোকে এইটো মেডিচিন দি। পেলাই মানে ৰাখে গম পাইছা নাই।
সেইটোৱে অ।
বা তুমি নিজে হবা ধৰি লোৱা সঁচাই যেনিবা সেই আমটো কাশ্মীৰৰ পৰা অনা কাম আম হা। ইমান দিন ই। অ ইমান চোৱা বাট আহাতে আমটো কি এতিয়ালৈকে বেয়া নোহাকৈ আছেনে।
সেইট তাতে মেডিচিন মাৰি এনে জেগা পায়
অ জেগা পৰা মেদিছিন মাই আনে
সেইটো এইটো কথা এইবিলাকে কে আমি এতিয়া খাই খাই বেছি মানে অ অসুস্থ হবলৈহে লৈছো
অ অসুস্থ হৈ গৈছো পেট চেট বোৰ মানুহৰ ফুলি গৈছে দেখিছা নাই মুখবোৰ কেনেকে
কি কিন্তু ক'বলৈ গ'লে সেই মান হ এলাহৰ জহতে এইটো হবলে লৈছে
হয় হয় হয়
মানুহে যদি ভালকে অ মানুহে যদি ভালকে নিজে বাৰীতে বা জেগা মাটিতে যদি ভালকে নিজে খেতিটো কৰিলেহেতেন তেতিয়াতো এনেকুৱা নহলহেঁতেন সতেজ বস ফজ বস্তু খাবলৈ পালেহেঁতেন পাচলি খাবলৈ পালেতেন ফল মূল পালেঁতেন এই এতিয়া দিনীয় এই ঔষধীয়া বস্তুসমূহ খাবলৈ নাপালেহেঁতেন
হয় হয় সেইটোৱে আচল কথা সেইটোৱে
উম এতিয়া এই নিজৰ মানুহখিনি নিজৰ ভুলৰ জহতে এইটো হৈছে
হয় অ এয়া মানুহখিনিয়ে এতিয়া কাম কৰিব লাগিব মানে যদি নিজে সুস্থ সুস্থ হৈ থাকিবৰ কাৰণে মানে নিজে কষ্ট নষ্ট কৰি নিজে উৎপাদন কৰি নিজৰ প্ৰয়োজনীয় সামগ্ৰী খিনি মানে খাব লাগিব বা ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে মানুহ সুস্থ হৈ থাকিব পাৰিব
নিজে ব কৰি মেলি খালেহে নিজৰ সুস্থ স্বাস্থ্যটো মানে সুস্থ হৈ থাকিব
অ হয় সেই আচল কথা সেইটোয়ে সেই কথাখিনি বুজি পোৱাটোহে মানে মেইন কথা উম বাকী কেইদিনমান থাকিবি নে সেই ইয়াত